নমস্ক, হয় কওক, আপোনাৰ- হেৰি, উথনি যে কৈ যে আছিলো যে কি আছিলো নহয়।
তোমাৰ মাতটো একো শুনা পোৱা নাই, হেল্ল', - হেল্ল',
শুনিছানে?
মাতো শুনিছো কিন্তু মানে মাতো কি কি কছা তুমিয়ে শুনি আছা মই একো শুনা নাই।
অঁ এতিয়া-
অঁ এতিয়া শুনিছো কৈছো কোৱাচোন কি কৰিছা বোলে।
অ তোমাৰ মানে আমাৰ যি মানে তোমাৰ মম বনোৱা ন সেইটো যে কৈছিলো যে
এই আকৌ মাতটো কিবা মাতটো আধা আধা আহে আধা নাই আধা নাই। অ ৰ চোণ তুমি কৈ থাকাচোন, হেল্ল'-
হয় মম বনোৱা সেইটো যে
অঁ -
তোমাৰ মানে কি কৈছে প্ৰত্যেকজনে এ- এশ বা এশ ডেৰশ মানকে পৰিব বুলি কৈছে।
অঁ
তোমাৰ কিবা খিনি বস্তু অলপ কিনিব লাগিব মানে কিবা। যি তোমাৰ মানে সুতা চোতা লাগে সেইবোৰ কিনিব লাগিব বুলি কৈছে।
হয় হয়
তাৰ তাৰ তাৰপিছত আ সকলোৱে মানে খৰচ কৰিব নালাগে, তোমাৰ গ্ৰুপ বনাই দিব।
তুমি অলপ জেগাখিনি চেঞ্জ দিয়াচোন বুজিছা নাই?
হয় হয় মই কৰি আছো ৰব! অ শুনিছা ন শুনিছা ন এতিয়াও।
মাচোন মাতটো মানে আধা আহে আধা নাইকিয়া নিচিনা। নাই নাই নাই।
এতিয়া শুনিছ?
নাই নাই মই
এতিয়া এতিয়াও শুনা নাই?
নাই।
এতিয়াও
নাই।
এতিয়া নাই বুজিছা? মই এতিয়া এতিয়া টিঙৰ ওপৰত উঠিব লাগিব তেতিয়াহে মই মানে তোমাক ভালকে মাতটো দিব পাৰিম।
মাজতে মাতটো মানে ভালকে আহে, মাজতে মাতটো বেয়াকে আহি যায় বুজিছা?
অ এইয়া তোমাৰ মানে বতৰটো বেয়া হৈ আহিছে যে।
অ তুমি কয় যোৱা হ'ব দিয়া তেনেক কথা পাতিম দিয় হ'ব দিয়া নালাগে ঘূৰি ফুৰিবলে।
অ তোমাৰ তাৰপিছত কি হৈছে তোমাৰ মানে তেওঁলোকে এ কলে ডেৰশ মান টকা খৰচা হব, তোমালোকক কিমান টকা খৰচা হব বুলি কৈছে?
অ। ন আমাৰো যিমানে কৈছে মানে এশ - ডেৰশ যদি হিচাপ মানে হ'ব আৰু। পাঁচ - ছয়জন মানে গোপ খুলিব দিছে গোপ খুলিব যি যিমান ধৰে আৰু মানে পাঁচ - ছয়জনৰ ভিতৰত মানে সিমানখিনি বস্তু বাহানি কিনিব লাগিব ন?
হয় তুমি এটা কৰিবা, তুমি হয়। তুমি হেৰি কৰিবা এয়া
হেল্ল' শুনাই পোৱা নাই দিয়া কি কৰিবা আৰু এনেকে কথা পাতিব নোৱাৰি দিচোন?
শুনিছানে এতিয়াও?
এ নোৱাৰি বুইছা?
অঁ তাৰপিছত তোমাৰ মানে নালাগে দিয়া কাটিবলে।
এনেকে মানে মই একো শুনো নাই, তোমাৰ মাতটো মানে কি হয় জানানে? এই বিনা বজোৱাৰ নিচিনা অকমান আহে মানে অকনমান নাইকিয়া হৈ যায় বুইছা? বাকী ভাত কিহে খালা?